কাৰ?
হয়, নমস্কাৰ।
নমো, নমো নাৰায়ণ
অ, পিছ কন কৈ দিয়ক, প্ৰসন্ন হইও ক, হৰি কৰিও ক, মায়া নিৰ্জান আপোনাৰ মহিমা আপুনি বেকত কৰি, হয়, হয়, ক'ওক।
নমো নমো নাৰায়ণ
অ, তাৰপিছত
প্ৰসন্ন হৰিকহৰি বাকীকণ, আপুনি ক'ওক।
অ, প্ৰসন্ন হউক হৰি
কৰিওক মায়াৰ নি অ, আপোনাৰ মহিমা আপুনি বেকত কৰি
জীৱক কৰা পৰিত্ৰাণ।
অতি সুন্দৰ, অতি সুন্দৰ, আপোনাৰ এই কণ্ঠস্বৰতে মানে বহু মানুহ মুগ্ধ হৈ যায়। এতিয়া মানে মই যি গম পালোঁ, হয়, এতিয়া মানে মই যি গম পালোঁ। আ আপুনি আৰু মোৰ নিজৰ, নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা অথনি যদি আমি চাবলৈ যাওঁ আমি কিছু মানে দৰকাৰী কথোপকথন কৰিলোঁ, যি কথোপকথন আপোনাৰ সম্পূৰ্ণৰূপে কিছু পৰ্যায়ৰ লোকে বাতিল কৰিলে, কিন্তু তাৰপিছত আমি ভয়ংকৰ, অদৰকাৰী কথা পাতিলোঁ, কিন্তু সেয়া তেওঁলোকে গ্ৰহণ কৰিলে, হয়, কি ক'ব আপুনি এই সন্দৰ্ভত, এই জীৱকুল কিয়, এনেকুৱা হৈছে বৰ্তমান?
আচলতে আজিকালি মানে কি, ভাল মানুহক মানুহে মানে ভাল, ভাল বুলি নাভাবে আচলতে যি প্ৰকৃততে বেয়া, তাকে ভাল বুলি ভাবি পেলাই আঁকোৱালি লয় মানে, সেইটো কথাৰ কাৰণে এনেকুৱা এটা পৰিস্থিতি আমি উদ্ভৱ হৈছে, আৰু আমি তেনেকুৱা কিছুমান কামৰ কাৰণে আমি উৎসাহী হ'বলৈ বাধ্য হৈছো।
হয়, মানে এইটো ঘোৰ কলি, ঘোৰ কলি আৰু আমি মানে এতিয়া আপোনাৰ বেয়াটো যদি লয় কিছুুলোকে মানে সেইটোতহে সন্তোষটো, লাভ কৰে। কলিৰ, আপোনাৰ চৰম পৰ্যায় বুলি মই কৈ দিলোঁ আপোনাক।
হয়, একদম শুদ্ধ কথা কৈছে আপুনি, কলি মানে এতিয়া কি গম পাইছেনে নাই? কলি কালত এনেকুৱা হ'বই, কলি লগা যে মানুহ বিলাক চব। সেইকাৰণে কলি লগা মানুহ এনেকুৱাই হয় সদায়।
হয়, আপোনাৰ মই এতিয়া জনা জনাবলৈ পাই অতি সুখী হৈছোঁ।
হয়।
হয়, এজন ব্যক্তি আছে তেখেতৰ নামটো মানে গৌতম শইকীয়া, পৃথিৱীৰ যোন খিনি একেবাৰে অবাঞ্চনীয়, অলৌকিক, অসম্ভৱপূৰ্ণ কথা যেনে ধৰক তেখেতে এডাল কাৰ দি পেলাই, দুশ বাঘ বধ কৰা, এনেকুৱা নিচিনা আমি কথোপকথ বাৰ্তালাপ কৰোঁ, সেইবিলাক বাৰ্তালাপ কিছুলোকে শুনি মানে, বহুত সন্তোষ লাভ কৰে, বহুত ভাল পায়। সেইখিনি আপোনাৰ আঁকোৱালি লয়, কিন্তু আপুনি মই
তাকে কি ক'ম আৰু মানুহৰ মানে আপোনাৰ মানসিক ভাৰসাম্য কিছুমান কথা কবলৈ বাধ্য হৈছে।
শুনিছে, নিশ্চয় আপুনি?
শুনি আছোঁ।
হয়', অ', এটা কথা মই ভাবিছো এতিয়া এই সকলো কাম বাদ দি পেলাই আমি এই ধৰো নেকি।
ৰ'ব আপোনাক মই দুআষাৰ কথা কৈ দিওঁ, আপুনি মানে যিমান পাৰে এইটো ছাইডে আপোনাৰ ধৰক আমাৰ পশ্চিম দিশে আপুনি আহি বলে চেষ্টা কৰক এই জেগাকনত মানে মোবাইলৰ কিছুমান মানে এইবোৰ থাকে আৰু সমস্যা, মই আপোনাক পিছত বিতংভাৱে ইয়াৰ বিষয়ে ক'ম।
হয়, হয়।
হয়, আপুনি এতিয়া কি ক'ব বিচাৰিছিলে, সেইটো মোৰ আগত অৱগত কৰক মই সুখ
হয়, হয়, মই এটা কথা ক'ব বিচাৰিছিলোঁ আমি সকলো কাম বাদ দি এতিয়া খেতি ধৰাটো ভাল হ'ব নেকি।
একদম আপুনি ভাল কথা কৈছে। আমি যদি যুৱ প্ৰজন্মই মিলি আপোনাৰ বিছ, পঁচিছজন লোকে মিলি যদি আমি খেতি বাতিত কৰোঁ। হয়তো আমি লাভান্বিত হ'ম নেকি আপুনি মই দৰে যিহে তু আপুনি, আপুনিও স্নাতক ডিগ্ৰী গ্ৰহণ কৰি শেষ কৰিলে, মই এইটো আপোনাৰ টো, সোত্তৰ ডিগ্ৰী আপোনাৰ সম্পন্ন কৰিলোঁ। কিন্তু মানে মই যি দেখিছোঁ বৰ্তমান, পৰ্যায়ত আমি যদি খেতি, বাতিত ধৰোঁ উন্নত মানদণ্ডৰ তেতিয়াহে আমাৰ দুটা লাভ হ'ব নেকি আমি দুটা লাভান্বিত হ'ম নেকি?
মই সেইটোৱে ভাবিছোঁ মানে কি মই এতিয়া সন্মখত পথাখিনি দেকিলে ভাবিছো এতিয়া। যে, ইয়াত মাছ, চাছো ধৰিব পৰা হয়। তাৰ ওপৰঞ্চি আমি যদি অলপ বোকা লোত টোপুতি হৈ যদি অলপ খেতি কৰোঁ তেতিয়াহ'লে হয়তো আমাৰ ভাল লাগিব নেকি।
হয়, হয়, আমাৰ সেই শৈশৱৰ দিনবোৰলৈ মনত পৰিব নেকি যেতিয়া আমি আপোনাৰ খেৰৰ বাউণ্ডৰী খেৰৰ এই জুপুৰিটোৰ মাজত বহি লুকা, ভাকু খেলিছিলোঁ।
হয়, হয়।
হয়। সেই আমাৰ কাষতে বহি থকা এই ব্যক্তিসকলৰ হয়তো তেওঁলোকে আৰ্থিক সাহায্য লাভ কৰিছে নেকি। তেওঁলোকে যথেষ্ট কোলাহলৰ সৃষ্টি কৰিছে।
হয়, তেওঁলোক চাগে উৎসাহিত হৈছে, সেইবাবে তেওঁ, তেওঁলোকে অকণমান ফূৰ্তি কৰিছে চাগে।
হ'বও পাৰে, মোৰ কিন্তু, এই ক্ষেত্ ক্ষেত্ৰত মানে অকণমান আপোনাৰ অন্তৰত আপুনি হয়তো বুজি পাব, নাপাব, নাজানো মোৰ মানে এটা অৰ্থ অৰ্থ, আহোঁ, আহোঁ হৈ আছে, যিটো অহা নাই মানে মোৰ অকণমান অন্তৰত। ইতি অকণমান মানে হাবাথুৰি খাই আছোঁ মই অন্তৰৰ ভিতৰত।
হয়, হয়, হয়, হয়, এইটো বৰ এটা দুখ লগাৰ কথা নহয়নে। যিহেতু কিছুমান আহ। অ, আৰ্থিক সাহায্য আহিবলগীয়া হৈ থাকিলে, অলপ মনটো দুদু মোধু লাগি থাকে গতিকে সেইটো অকণমান আমি ভাবি চিন্তি চাবলগীয়া হৈ যায়, যে কি হ'ব আহিবনে, নাহিবনে। দিয়াসকলেহে বুজিব এতিয়া দিয়াসকলে কিনি কৰি আছে তাত বহি পেলাই।
হয়, এইটো মানে বৰ্তমান আপোনাৰ সাম্প্ৰতিক সময়লৈ যদি চাই মানে এইবিলাক আপোনাৰ কিছুমান কথা আহি পৰে। মই এতিয়া আপোনাক কি কৈছোঁ মানে বিশেষ বিশেষ ভালদৰে ধৰক ময়ো ধৰিব পৰা নাই। কিন্তু মই কৈ আছোঁ কাৰণ মোৰ কৈ থাকি যথেষ্ট ভাল লাগিছে। এতিয়া আমাৰ অসমৰ জন্ম ভুমি নলিনীবালা দেৱীয়ে কৈছিলে যে, মেলিলোঁ প্ৰথম চকু তোমাৰ ক'লাতে আই। জনমৰ আদিম পোৱাত হয়তো মোৰো, সেই তেনেকুৱা এটা পৰ্যায় হৈছেগে
হয়।
মানে আকৌ মুদিম আকৌ চকু তোমাৰ কোলাতে শুই নিচিনা হৈছে।
উম এটা কথা ভাবিছোঁ, মই এতিয়া।
হয় হয়, হয়, আপুনি অতি উত্তম কথা ভাবিছে আৰু আমি আমাৰ কথাৰ কোনো প্ৰাসংগিকতা নাই যিহেতু। সেয়েহে আমি ক'ব পাৰোঁ আৰু যি মনলৈ আহিছে যি অন্তৰলৈ ভাৱনা আহিছে। সেই হিচাপত মানে মই, সেই আপোনাৰ নলিনীবালা দেৱীক স্মৰণ কৰিছোঁ।